হেল' অ শুনি পাইছে ন
শুনি পাইছো শুনি পাইছো এই আছো দেই তুমি কি কৰিছা
এ মইয়ো আছো এনে এই নদী কাষলৈ আহিছো নদী এখন বৈ আহিছে মই বৈ গৈছো গাঁৱত ঘুইছে অ গা গাঁৱলৈ আহিছো বা আজি গ'লোগৈ অ আহিলো এই ৰোৱা মেলা কৰিছে যে আমাৰ ইয়াত ধান ধান ৰুইছে মানে এইটো কাৰণে অলপ হেল্প কৰিম বুলি আহিলোঁ ইয়ালৈ কঠীয়া অলপ তুলি দিলো কঠীয়া তুলি পেলাই ৰোৱাৰ য'ত য'ত ৰুৱে তাত কঠিয়াবোৰ দি দিলোঁগে
আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে
ত বাকী কি কাম কৰিছা আজিকালি
আজিকালিতো এ ক্লাছত ক্লাছত তেতিয়াতো ক্লাছ আছে বাৰু অ একজামো আছে অলপ এই ছয় তাৰিখ মানৰ পৰা একজামেই আছে আহ একদমেই আছে এদিন বাৰু সেই প্ৰেক্টিকেল হয় দেই মাজে মাজে হয় আৰু এ মানে বৰ বেছিকে নহয় মাজে মাজে হয় আৰু
তাকে অ এনেই কানেকচন বিলাক গম পাইছানে এ
অ কানেকশচন বিলাক তোমাৰ মানে হেৰি আকৌ গম পাইছো বাৰু অলপ চলপ এ মানে তেনেকে বহুত একদম আমাৰ তাতে বৰ্ড এখন থাকে তাৰ ভিতৰতে আৰু অলপ অলপ কৰিবলে দিয়ে আৰু মানে শ্লাইড কিয় আৰু মানে হোম ৱাৰিংটো আমাৰ স মানেকে তাতে দেখাই দিয়ে আৰু
অ হোমেৰিং মানে এনেই চাৰ্কিট
দেই অঁ চাৰ্কিটৰৰ কথাটো আমাক সেই ছেকেণ্ড ছেকেণ্ড ইয়াৰতহে আছে যিখিনি চাৰ্কিটৰ যিখিনি তোমাৰ ৱাইডিং যিখিন আছে মানে তোমাৰ
অ অ মানে বাল্বৰ পৰা চুইচলে চুই চুইচ কিবা
অ সেইখিনি গম পাইছো সেইখিনি গম পাইছো অ
অ এই চুইচ বোৰ যে নৰ্মেল চুইচ বিলাক মানে তাৰ আমি এল টিৰ পৰা আ হয় মিটাৰ বক্সত সংযোগ কৰি পেলাই আকৌ অল কিবা হলে সেইদিনা মই এইটো কৰি চাইছিলো দেই কি হ'ল বস্তুটো মোৰ মানে মই কৰিছিলো কৰিতে কিবা এটা কাৰেক্ কানেক্শ্যনটো ডাবুল হ'ল নেকি মানে তেতিয়াই ফেনটো অন কৰিছিলে তেতিয়া ভাৰচকৈ চলি একদম জুই ওলাই গ'ল নহয় জুই জ্বলি লি গ'ল চৈন ব গোটেই এই বস্তুটো মানে কেনেকুৱা হ'ল দেই মই চাৰ্ মই চাৰ্কেটটো এনেই কৈ চাওঁচোন বাৰু কেনে কেনেকুৱাকৈ তুমি যদি ভুল হয় ভুল হয় তুমি কৈ দিবা কেনেকে ক'ত জইন কৰিব লাগে ইমাজিনেশ্যন এটা কৈ পেলাই কৰিম আৰু ন আমাৰ এতিয়া ধৰি ল'লোঁ তিনিটা চুইচ আছে ন তিনটা চুইচ তাৰ পিছত এটা চকেট আছে চকেট আছে এতিয়া মই তলৰ লাইনত এডাল এই ৱায়াৰ মই গোটেই তিনিটা চুইচে জইন কৰিলোঁ ন তিনটা চুইচ জইন কৰিলো তাৰপিছত চকেটলৈ এটা দি দিম নেকি
তাৰপিছত তুমি চকেটলে নাই সেইটোতো তোমাৰ সেইটো ফিটিং আছেই এটাত জিঅ তুমি ফেজ যিডাল দিলা টলেদি যিডাল দিলা ফেজ হয়
অ আৰু ফেজ এইটো দিলো এই এই এইটো কিন্তু চকেটলৈ যাব নালাগে এটা ন নে যাব লাগে এটা চকেটলৈ কানেকচন যাব লাগে নেকি মানে টো তিনিটা চুইচৰ তাৰ পৰাই কানেক্ট কৰি পেলাই চকেট এটা
কটলৈ দিব পাৰিছ কট মানে তোমাৰ সেইডাল মেইন জেগাত যায় তোমাৰ মেইন মেইন লাইনত যায় চকেটলে চকেটলে তোমাৰ সেইডাল মানে মেইন এডলটো তোমাৰ তিনডাল থাকিলেই ন। কিন্তু তুমি জইন কৰিলা অঁ তাৰপিছত তোমাৰ সেইটো হৈ গ'ল সেইটো তোমাৰ ফেজ মানে সেইডাল মেইন কাৰেন্ট মেইন লাইনৰ পৰা আহিছে ফেজডাল
অঁ
ঠিক আছে আৰু তাৰপিছত তোমাৰ আৰু ওপৰৰ সেইডাল নিউট্ৰেল থাকে
নিউট্ৰেল হয়
অ নিউট্ৰেল থাকে ত তুমি হৈ গ'ল সেইটো তাৰপিছত তুমি তুমি কৰিছিলা কি?
মানে মই এনেকে কৰিলো দেই এই তলত তিনিটা চুইচ আছিল টো তিনিটা চুইচৰ লাইন টো তলত এডাল দি মানে এটা ৱায়াৰে দি গোটেইটো কানেক্ট কৰে নহয় এটা সুৰুঙা দি দি পেলাই মই এটা চকেটত এটা দি দিলোঁ মানে চকেটলৈকে চকেটলৈ এটা মানে পইণ্ট খুলি তেনেকে নাচালো পতকে মই দি দিলো মানে তাৰ পিছত আকৌ তাৰতো এটা চুইচৰ কাৰণে ত লাইন এটা হৈ গ'ল ন তাৰ পৰা দুটা লাইন আহিব দুটালাইন এটা তলত দিলো এটা
অ এটা তলত দিয়া নাই এটা মানে এই নিউট্ৰেল লাইনতে গোটেইবোৰে এক বান্দোলত মানে দু তিনিটা চুইচৰো একেলগে দি দিয়া হয় হয় নহয়
ওপৰটোতো তোমাৰ তিনিটা চুইচ দিয়া নহয় ও ওপৰতো তোমাৰ তিনিদাল নাথাকে অকল ফেচডালহে একেলগে তিনিটা দিয়া থাকে
সেইটোৱে ফেচটো জানো কি মই নাচালোঁ মানে তিনিটা একেলগে যে গোট টেইবিলাক বানণ্ডিং কৰি দিছে মানে গোটেই তিনিটা চুইচৰ এটাই এটা লাইনতে দি দিয়া হয় নহয়
অ সেইটো ফ্ৰেজ হয় তলৰটো দিয়ে সেইটো সেইটো তোমাৰ তলৰটো দিয়ে তলৰটো দিয়া ওপৰটোত ওপৰ টো কিন্তু তলতো নিদিয়ে ওপৰতো মানে তোমাৰ নিজৰ সেইটো মানে নিউট্ৰেল হয় তোমাৰ অফ হৈ থাকিল অ নাই এইটো নিজৰ একেটাই হয় নিজৰ নিজৰ হয় খালী মানে কি হয় কাৰেণ্টটো তোমাৰ যেতিয়া তুমি দিলা কাৰেণ্টো তুমি তিনি তটো কাৰেণ্টটো গ'লেই কাৰেণ্টটো তোমাৰ সেই ফেচডালত কাৰেণ্টটো থাকিবই এনেও ত' অ থাকিবই ন গতিকে তুমি চুইচ মেইন কাৰেন্টটোত কাৰেন্ট আহিয়ে থাকিব গতিকে তুমি যেতিয়া চুইচটো আন কৰিবা, চুইটো আন কৰিবা লগে লগে তেতিয়াহে কাৰেন্ট টো তালে যাব এনেটো তোমাৰ অফহৈ থাকিব ত' গতিকে অ গতিকে গতিকে ফেজডালত যেতিয়া কাৰেণ্টো আছেই এইটো তুমি সেইডাল মানে একেডালে দিব পাৰা বেলেগ বেলেগকও দিব পাৰি ত বেলেগ বেলেগকে দিয়াতকে বেছি তমাৰানে ঘন নিচিনা হৈ যায় গতিকে বস্তুটো একেডালতে আৰু দি দিয়ে দেখিবলৈ অকমান তোমাৰ কম বস্তু নিচিনা লাগে জাম জাম নালাগে
এ মোৰ চকেটত গ গণ্ডগোল হল
অ হ'ব পাৰে তুমি সেনেকুৱা কৰিলা চাগে কেনেবাকে অ এনেই ফেনখন ফেনখন ঠিকে আছিলে নাই ফেনখন ভাল ফেন নে
চকেটটোৰ পৰা দুটা মানে টানি লোগে ফেনখন ঠিকে আছিলে দুবাৰ মান ঘুৰাই চাইছিলোঁ কিন্তু ফেনখন চলিছে কিন্তু দিয়াৰ লগে লগে জ্বলি উঠ ঠিলমানে চকেটো কম বা মই দুডাল পইণ্ট মানে উলিয়াই দিলো এটা নিউত লাইন যিটো তিনিডালৰ লাগে এইটো এটা দিলো তাৰপিছত আকৌ এই নিউট্ৰেলৰ পৰা এই কি চকেটৰ পৰা পৰাই উলিয়াই পেলাই মই চাই, ডাবুল হৈ গ'ল চাগে জ্বলি উঠি গো গোটেই ৰাতি জ্বলিলে
চকেটত বস্তুটো নিদিলেও হৈ যায় চকেটত ৰাতি জ্বলি গ'ল নেকি?
অ
অ চকটৰ বস্তু অ সেইটো তোমাৰ ফেচডাল থাকেই আৰু তোমাৰ নিউট্ৰেল অ
এইটো দিব নালাগিছিল মানে মই
ফেন খন নেকি
ফেনখন চলি আছিল তাৰপিছত এই চুইচটো মানে এই কি মোবাইলটো চাৰ্
নহ নহয় এই যেতিয়া ম মোবাইল চাৰ্জ কৰিবৰ কাৰণে চকেটত দিছিলে মানে পইণ্টটো চাৰ্জাৰটো গম পাইছে নে ভাল মানে তেতিয়া তেতিয়া মানে অন অন কৰোতে মানে এইটো লাইন পাই গল চাগে তে
অ আচ্ছা সেইটো কথা অ সেইটো কাৰণে তোমাৰ মানে কাৰেণ্টটো ডাবুল পাই গ'ল। এইটো এই চকেটৰ পৰা কাৰেণটো হাই ভল্টেজ পাই গ'ল। হাই ভল্টেজ ফেনখনে হাই ভল্টেজ আহি গল চকেটৰ চকেটৰ কাৰেণ্টৰ ফেচ ডক আহি গ'ল উম।
অহ
সেই তেনেকুৱা হয় তাত।
সেইটো কাৰণে অ একেবাৰে কেপাচিটৰ লোডটো বাঢ়ি গ'ল সেইটো কাৰণে কেপাচিটাটো মানে ফুটি গ'ল।
বিডিঅ চিদেও
উম সেইটোৱে সেইটোৱে
এটা এনে ড্ৰয়িং এটা চোৱা হলেও ভাল আছিল মানে এই বহুত বছৰ ত হৈ গ'ল যে মোৰ কানেকন কৰা নাছিলো এমাৰজেঞ্চি কানেকচন কৰিব লগা হ'ল।
তোমাৰ মানে ইমান এটা ক্লিয়াৰ বুলি তেনেকে আমাক শিকাই নিদিয়ে আমাক মাজে মাজে অলপ অলপ শিকায় বেছিকে আমাৰ স আমাৰ মানে আই টি এ বেছিকে তোমাৰ সেই থিয়ৰি খিনিয়ে শিকাই থাকে।
থিঅৰি খিনি শিকাই অঁ
অ কিন্তু এনেই তুমি যদি শিকিবলৈ বিচাৰা মানে ইটোয়ে সিটোৱে কৰিলে তোমাৰ চাৰ্টিফিকেখনে হয় কিন্তু মেইন কে তুমি তাকে শিকিবই লাগিব যদি তুমি ভালকে ফিল্ডত মানে তুমি এক্সট্ৰা কিছু ট্ৰেইনিং দিয়েতো ছয়মাহৰ ক'ৰ্চ তেনেকে থাকে নহয় তাত অকল প্ৰেকটিকেলি সেইখিনিদি লওঁ তেতিয়াহে মান অল কিল্লিয়াৰ হ'ল বুলি কব পাৰি। এতিয়া তুমি আই টি আই কৰি পেলাই তুমি যদি ক'ৰবাত শিকি কৰিবলৈ যোৱা তোমাৰ মানে খেলি মেলি হৈ যাব। প্ৰেক্টিকেল নিজে কৰি চালে ঘৰত বেলেগ কথা উম সেনেকুৱা হৈছে।
থিয়ৰৰি আৰু প্ৰেকটিকেল বহুত ডিফাৰেন্ঞ্চ হয় টো
বহুত ডিফাৰেন্ঞ্চ বহুত ডিফাৰেঞ্চ থিয়ৰিটোৱে আমাক অ থিয়ৰিটো তুমি কৰ'বাত জবহে ল'ব পাৰিবা কিন্তু ক'ৰবাত যদি একদম ক্লিয়াৰ কে কৰিবলে হয় দেন লব লাগিব আহ একদম। সেইটোৱে
এ এইবোৰ বেয়া নহয় বাৰু ভাল স্কিল বোৰ শিকিব লাগে কৌশলগত শিক্ষাবোৰ মানে বহুত জৰুৰী হৈ পৰিছে। আজিকালি হয় নহয়।
একদম একদম বহুত জৰুৰী হৈ গৈছে সেইটোৱে
তাৰপিছত খোৱা বোৱা হ'ল নেকি?
খোৱা বোৱা মানে মই আজি তোমাৰ শিৱসাগৰত গৈছিলো এই আহি অলপ আগত। সোমাইছোয়ে অকমান আগত পাই পেলাই বোলো। ফোন এটাকে কৰো কিনো কৰিছে বোলো।
তাকে ময়ো ফোন কৰিছিলো কালি তাৰপিছত মায়ে ধৰিছিলে নেকি তোমাৰ মায়ে
অ অ ফোন কৰিছিলা চাগে মই এই ওলাই গৈছিলো অলপ কাম অকনমান লাগি আছিলো আগফালে ঘৰটো অলপ বনাই আছে। তাকে সি তাত লাগি আছিলো।
তাৰ পিছতে এইটো মানে মানুহ এতিয়া কি হয় ইয়াত চবে কিবা যে কিবা এ লাগি থাকেতো কামত। সময়টো দিব নোৱাৰে তেনে ফোন কৰি ল'ব লগা হয়। আকৌ কিছুমানৰ টাইম পালে আকৌ সেইটো নাপায় তেনেকুৱাও হয়। মানে আগ পিছ হৈ আছে।
ঠিকেই ঠিকেই হয় বাকী তুমি খোৱা বোৱা হ'ল নাই।
এই খোৱা বোৱা নাই হোৱা অ অথুনি আলহী আহিলে আলহী আহিছিলে তাৰ পিছত তেওলোককে খোৱাই বোৱাই পঠিয়ালোঁ বাৰু পঠিয়াই মেলি ইয়াত এতিয়া আছোগে এই গৰম বহুত হৈছে আমাৰ ইয়াত গৰম আৰু গৰম দেই আমাৰ ইয়াত বৰষুণ দিছে বুলি হে বৰষুণ যদি এসপ্তাহ মান নিদিয়াকে যদি ৰদ দিয়া নাই, মানুহ মৰিব কিন্তু বহুত। বেলেগ মানে সিটোৱে বাঢ়িছেতো একদম টাপটো বেছি হৈছে। উম বৰষুণ দি আছে কাৰণে বাচি আছে কিন্তু।
উম সেইটোয়ে কিন্তু মানুহৰ এতিয়া জ্বৰ হৈছে বহুত।
এই বহুত বহুত বহুত, আমাৰ ইয়াত অলপ অকণমানে যত পানী হৈছিলেতো পানী হৈ পেলাইানে যিবিলাক পানী শুকাই গৈছে, বহুত গা বেলেগ বেলেগ ধৰণৰ বেমাৰ সোমাইছে, এই আমাৰ ইয়াত এই মাজত হোৱা নাই, আমাৰ এই পৰা পঞ্চাছ মিটাৰ কিলোমিটাৰমান দূৰত, তাত বয় ডাঙৰ এজাপ বানপানী হৈছিল মানে, বানপানী মানে পটকৈ আহি গ'ল পাহাৰৰ পৰা নামি পানী। এ গোটেই এতিয়া পলস পলস পেলাই পেলাই এতিয়া এই গোটেই জাবৰ জোতৰবোৰ মানে পেলাই থৈ গ'ল আৰু গো গোটেই খেতিপথাৰত, নোৱাৰি এতিয়া জে চি বি লৈ মানে এইবোৰ চফা কৰি পেলাই খেতি বাতি কৰিব লগা হৈছে।
আচ্ছা আচ্ছা আচ্ছ ঠিকেই ঠিকেই। উম হেইয়াই বাকী এ ঠিক আছে তেতিয়াহ'লে আৰু ন। আমি চবৰ কথা পাতিম ন, অ অ দিয়া দিয়া, ঠিক আছে আ
অ